হেল্ল', হেল্ল', কোৱা অহ, কোৱা কি কৰিছা, এ মই এনেই মানে এটা বটল বৰ্তমান বিচৰাতে পৰি আছোঁ এপাক ওলাই গৈছিলো আহি পেলাই।
অ',
সেয়াই আৰু আহি পাই এতিয়া বিচনাতে পৰি আছো গৰমত।
হা?
এতিয়া বৰ্তমান তোমাৰ ঘৰতে তুমি- তুমি - তুমি?
মইও ঘৰৰ ওচৰতে
অ', অ', ঠিকে আছে। মই তোমাৰ এয়া চাহ তাহ এখন কাই আহিলো মানে ওলাই গৈছিলো এফালে গাড়ীখন লৈ।
অঁ।
অঁ, আহোতে মানে চাহ তাহ অকন এনেকে চিঙৰা টিঙৰা কিবা কিবি অকণ খাই কৰি আহিছোঁ আৰু বাৰু, পিছে তুমি?
অঁ অহ মই নাই
মই নাই খোৱা আৰু ওলাই যো ওলাই যোৱাই নাই। অঁ ওলোৱা মোৰ লগত এপাক ওলাই যাওঁ।
আহা
আহ ওলাই যাম। অঁহ অঁ অঁ যাম ৰ'বা। যাও অ মোৰ এই লগৰ দুজন মানক মই এইফালে ঘৰত মানে আলহী আহিছে যে। ভাত কেইটামান খুৱাব লাগিব এইটো কাৰণে মানে মাংস আৰু মাছ আনিবলে পঠিয়াইছো।
অঁ অঁ মোকো নামাতা?
হে নহয় আলহী তোমাক মাতা মানে তুমিতো ঘৰৰে ওচৰৰে ল'ৰা ন তোমাক এতিয়া আৰু আলহীৰ লগত বেয়া লাগে নহয়, আৰু এয়াই আৰু আলহী অলপ বেছি আছে টো অকণ অসুবিধা হয়। সেইকাৰণে, সিহঁতক খুৱাই লওঁ আমি টো আৰু খোৱা খোই হৈয়ে থাকে।
উম ঠিক আছে।
উম ঠিক আছে হ'ব। উম, পিছে ক'ত যাবা?
বলা
বলা টাৱাং চাইডে যাওঁ। এই এতিয়া ওলাই ক'ত যাবা?
এতিয়াই এইটো টাৱাং
এতিয়াই এইটো টাৱাং ফালে যাওঁ। এতিয়া টাৱাঙলে দিগদাৰ হৈ যাব নহয় বহুত দূৰ হৈ যাব। আৰু মোৰ মানে মোৰ ফ্ৰগ্লেম লগোৱা নাই গাড়ীত মানে এতিয়া অকণ অসুবিধা হ'ব তাত।
অঁ মোৰ ফৰ্চোনাৰখন উলিয়াও মোৰ খনতে যাওঁ।
অঁ, ঠিকে আছে ওলোৱা তেনে ব'লা যাওঁ।
অহ, স্কৰ্পিয়খন লম নে ফৰ্চোনাৰখন?
তুমি স্কৰ্পিয়খন স্কৰ স্কৰ্পিয়খনকে লৈ যোৱা নহ'লে? হেল্ল'।
হয়, হ'ব।
ফৰ্চোনাৰ খন নালাগে এতিয়া স্কৰ্পিয় খনকে লোৱা ব্লেক খন।
অঁ ঠিক আছে হ'ব।
অঁ সেইটোৱেই। বাকী এতিয়া ভাত পানী খালা? নে ভাত অঁ চৰি ভাত পানী খালাহে আহিছে। বনাইছে নাই ভাত পানী?
ভাত বনাই আছে মায়ে উহুম।
অঁ।
বাকী হেৰী
কি সেইটো, বিজনেছ বিজনেছ কেনেকুৱা চলি ব্যৱসায় চলি আছে আৰু ঠিকে থাকে। তোমাৰ কোৱাচোন?
অঁ মোৰো ব্যৱসায় বাণিজ্য অলপ লষ্ট হৈ আছে।
কিহৰ কাৰণে?
এ তোমাৰ
এ নকওঁ আৰু কি ক'বা? এই তুমি বস্তুবিলাকৰ ৰিস্কটো বেছি লোৱা যে। এইবিলাক বস্তু পইচা যিবিলাক বস্তু ওপৰাং থকা বিলাক অকমান কমাই ল'ব লাগে নহ'লে তোমাৰ পিচলে বহুত বিপদ হৈ যায় বুজিছা? তুমি যদি এতিয়া ইমান ডাঙৰ ব্যৱ সায় এটা আৰম্ভ কৰিছা, তাতটো এটা তুমি মানে ইমান খিনিলৈকে ৰখিবা যে নাই এইটো যাব আৰু এইটো আগতে মই ষ্টপ হৈ যাওঁ বা ৰখি যাওঁ। তুমি সেইটো সময়তে বহুত মানে এনেকুৱা যি তি বস্তু কৰি দিলে ব্যৱসায়টোত মানে বেয়া হ'বই।
অঁ অঁ, হয় কথাটো তুমি কোৱাটো।
সেইটোৱে পিছে ফাৰ্ম চাৰ্ম ঠিকে চলিছে? মানে পইচা অকলে লগাই দিম চব। এ চব লগাই নিদিবা, নিজৰ ইনকামৰ সদায় থাৰ্তি পাৰ্চেণ্ট বা টেন পাৰ্চেণ্ট লগাব লাগে। কিন্তু ব্যৱসায় হিচাপত থাৰ্তি পাৰ্চেণ্ট বা ফৰ্তি পাৰ্চেণ্ট চা চাফিচিয়েন্ট হয়। তুমি সিমানে লগাবা, তাতকে যদি বেছি লগোৱা পিছত তোমালে বিপদ চাপিব।
উম উম হয় বাৰু কথাটো। মানে বিজনেছ চাই ব পইচা লগাব লাগে। মই কিন্তু নলগাওঁ চাই পেলাই।
চাই পেলাই, চাবা বস্তুবিলাকৰ অকমান এনেলাইজ কৰিবা, চবৰে মানে ধৰা বস্তুবিলাক চাই কৰি বা চব মানে ধৰা বস্তু মানে গোটেইখিনি যি কৰিব আগতে সেইটো বিষয়ে মানে অকন অধ্যয়ন কৰি বা সেইটো বি অলপমান জানি শুনি কামটো নহ'লে তোমাৰ ধৰা বিপদ আশংকা বিলাক বাঢ়ি যায় কামত বুজিছা? তোমাক মাছ চাই আছোঁ দিনক দিনে তুমি ধৰা নিজৰ ইনকামতকে বেছি বস্তু মানে বস্তুবিলাক তুমি কিনি আছা মানে এনেকুৱা কাম কৰিব নালাগে। তুমি চোৱাচোন এতিয়া ধৰা মানে সঁচাই সদায় ধৰা মানে পিছলে চেভিং কৰিব লাগে বা পইচা সাচিব লাগে। যাতে তোমাৰ নৱ যোনবিলাক আহি থকা প্ৰজন্ম সেইবিলাক প্ৰজন্মৰ কাৰণে ধৰ তুমি অলপ পইচা বচাব পাৰা এতিয়া পৰাই। যদি তুমি ইমান খৰচ কৰা, তোমাৰ যদি ডেইলী এশ ট টকা ইনকাম হয়, তুমি যদি এশ টকা বা আশী টকা তুমি ডেইলি খৰচ কৰিবা যে বিছ টকা এটা থৈ কি লাভ? তাতকে তোমাৰ পইচা সাচিবলৈ শিকা। নহ'লে তোমাৰ পিছলৈ ৰিস্কবোৰ বাঢ়ি যাব।
উম উমম।
উম উমম। উম, সেইটোৱে আৰু তাৰ বাহিৰে বেলেগ একো নাই আৰু ক'বলে। মই সিমানখিনি কৈছোঁ আৱ তুমি চাবা কি হয় কি নাই ন?
অঁ অঁ ঠিকে আছে বাৰু তুমি কৈছা ভাল লাগিছে। কিন্তু চাম
অঁ।
কি হয় দেখা যাব।
দেখা যাব। অঁ অঁ পিছে তোমালোকৰ এয়া ঘৰত এতিয়া ভণ্টিয়ে এইবাৰ কি একজাম দিছিলে তোমাৰ? হাই চেকেণ্ডেৰী আছিলে নে মেট্ৰিক আছিলে? এ হেৰী হাই চেকেণ্ডেৰী, মেট্ৰিক মেট্ৰিক মেট্ৰিক। অঁ মে মেট্ৰিক অঁ, এইবাৰ ক'ত এডমিচন দিলা তাইক? তাইক হেৰীতে তোমাৰ চাইন্স একাডেমি। হয় নেকি? আমাৰ। ঘৰৰ ওচৰতে তেনেকুৱা নতুন নতুন মানে ধৰা আগৰ পুৰণি আমি য'তে পঢ়ি ডাঙৰ হোৱা, আমাৰ মা দেউতা পঢ়ি পেলাই ডাঙৰ হোৱা। সেইবিলাক স্কুলো আছে সেইবিলাকটো দিব পাৰিলা হয়। বেছেয়া হায়াৰ চেকেণ্ডেৰী হওঁক বা শংকৰদেৱ আৰু হেৰী যোনখন এচছৱী বুলি কয়। সেইখন হওঁক বা তোমাৰ হেৰী এইটো কি কয়? উম
বচ
দিব পাৰিলা হয় এতিয়া তুমি অঁ বয়েজত বয়েজত অঁ তুমি তাত তাত কি ভাবি দিলা?
তাত মই মইতো ভাবাত ভাবিলো হয়। কিন্তু এতিয়া তাই এতিয়া ল'ব মন নাই তাইৰ লগৰ বিলাক লগৰ বিলাক বেলেগত পঢ়ে এতিয়া কি কৰিবা কোৱা তাই নামানে।
কি কৰিবা কোৱা তাই নামানে। সেইটোতো হয় বাৰু কিন্তু চাই চিতি দিবা দেই যিহেতু টাউনীয়া মানে ধৰা টাউনৰ স্কুল হয় ন?
উম- উম।
সেইটো কাৰণে মানে বস্তুবিলাক অকণ চাবা কাৰণ ধৰা ছোৱালী এতিয়া সৰু ইমান ডাঙৰ নহয়। বা তাৰভিতৰত সেইবিলাক এনভাইৰমেন্ট তাই পোৱা নাই সেইবিলাক ঘপকৈ তেনেকুৱা পাই গ'লে মানে অকমান মানুহৰ ধৰা ৰং ৰূপ সলনি হ'ব পাৰে। চেষ্টা কৰিবা যাতে চব ঠিকে থাকে।
তাকে চাই আছো কি হয় বেয়াত দেখিলেতো বেয়াত দেখিলে তুমিও চাবা অকন মইতো চাওঁৱে।
অ', মই-মই চামেই মই চামে এইবিলাক কেছ নাই বাৰু বাকী এতিয়া সেইটো বাৰু মোৰো তাত এনেকে হেৰি আছে মই চব চাবলে বাৰু লগাই দিম বা এনেকে ধৰা চোৱা সেইটো বুলি মানে মই বুজাব যোৱা নাই তোমাৰ ভন্টি বেয়া হা প্ৰথম কথা মানে মই ক'ব গৈছো যাতে তোমাৰ বেলেগৰ লগত পৰি বা বেলেগৰ কথা শুনি পেলাই যাতে তাই বেয়া নহয় বা কিবা জানাই নহয় এইবোৰ ধৰা এৱস্থা আলুত যেতিয়া গেলা আলু এটা থাকে গোটেই আলু খিনি গেলাই পেলাই কথাটো এনেকুৱা মানে। চাই চিতি সং মানে লগ সংবোৰ লগ সং বিলাক চাই চিতি ৰাখিবা বা যি টি হেৰি ৰাখিব নালাগে।
উম -উম, বুজিছোঁ -বুজিছোঁ। তাকে ভাল হৈ থাকিলে ৰাখিব আৰু নাথাকিলে কিনো কৰিবা নিজেতো
নাথাকিলে শাসন কৰিবা আকৌ তুমি এৰি নিদিবা দাদাক হিচাপে। নহয় তাই যদি বেয়া হয় বেয়া হবই কিন্তু তুমি ধৰা দাদাক হিচাপে তোমাৰ ইমান খিনি ধৰা, পাৱাৰ আছে আৰু তুমি তাইক শাসন কৰিব পাৰা মুখৰ আগত কথা ক'লে দিবা এক দুই চাত লগাই। অ, সেইটোৱে।
উম- উম।
পিছে তোমাৰ যে মই কালি লগত যে গৈছিলোঁ ডাউনত যে তোমাক লগ পাইছিলোঁ
উম -উম।
এই যে তোমাৰ মোবাইলটো ভাঙিছিলে এইটো কি মোবাইল আছিলে তোমাৰ? কালি যে বিচাৰি যে দোকান
অ, চেভেণ্টিন প্ৰ'।
অ, প্র মই চাৰজিং বুলি
আ- আহ।
থাৰ্টিন বুলি ভাবিছিলোঁ বোলো মই বেক চাইদটো নেদেখিলো যে।
অ', অ', থাৰ্টিন নহয় চেভেনটিন প্ৰ।
অ', অ', পিছে বনালে নে নাই?
বনাব দি থৈছো ৰিপেয়াৰিং কৰোতে
পেং কৰোঁতে টাইম লাগিব। ঠিকে আছে বাৰু চলি থাকিলেই হ'ল আৰু। বনাই কৰি ৰাখা মোবাইল বিলাক মানে ধৰা নষ্ট নকৰিবা।
চব ফালে পুৰা অসুবিধাই হৈ আছে বুইছা?
ছে বুইছা উম, তোমাৰ এনো চাই আছো মই তোমাৰ গাড়ীখনো এতিয়া সেয়া অৱস্থা হৈছে মাজতে।
উম, কিয় হৈছে না
ন জানো আৰু কাৰবাৰ মুখ চুখে লাগিছে ধেত। তোমাৰ ঘৰৰ ওচৰত এইবিলাক মানে বহুত হেৰি আছে ন, মানে ধৰা তোমাৰ পৰত জ্বলিবও পাৰে মুখ চুখ লাগিব পাৰে নতুন গাড়ীএখন লৈছা এতিয়া ইমান বেয়া হৈ আছে। অ, সেইটো হিচাপে তুমি এবাৰ ভালকে মানুহৰ ওচৰত চোৱা বাবা মুখ সুখ লাগা কিবা এনেকুৱা কিবা কৰিবা নহ'লে তোমাৰ পিছলে বিপদটো বাঢ়ি-বাঢ়ি গৈ থাকিব বুজিছা? উম বুজিছো বুজিছো, তুমি এইবিলাক অকন চোৱাবা। নহলে আৰু পিছত তোমাৰ ধৰা আজি টো বেয়া হৈছে কাইলৈ সিটো বেয়া হ'ব তেনেকে গৈ থাকিলে আৰু কি হ'ব কোৱা?
উম উম।
উ উ। সেইটোৱে কৈছো আৰু, পিছে এতিয়া কিবা বেলেগ ভাবিছা নেকি তুমি গাড়ী চাড়ী লোৱা?
বেলেগ টো দাম্পাৰ দুখন লোৱাৰ কথা আছে।
আছে উম।
অ এই দাম্পাৰ দুখনে লও নেক-
লওঁ নেকি সেইটোয়ে ভাবিছো আৰু। কি একেবাৰতে ল'বা মানে দুইখন একেলগে ল'বা নে নে কি?
উম উলিয়ালেতো দুখন একেলগে উলিয়াম।
কিহৰ কিহৰ কোম্পানী ল'বা?
টাটাই ল'ম চাগে।
ঠিকে আছে টাটাই ন বহুত উন্নত হেৰি দিয়াচোন টাটা লোৱাই বেষ্ট।
উম উম সেইটোৱে। কেনে ভাবিছো আৰু তাত
টাটাই লম বুলি, ঠিকে আছে লোৱা লোৱা ভাল লৈ পেলাই কামত লগাই দিয়া, সেইবিলাকৰ এক্সট্ৰা ভাল ভাল ইনকাম আনি দি থাকে হয়নে?
উম উম।
তোমাৰ ডাম্পাৰৰ ধৰা ছয় চকীয়াখন এইফালে চচকীয়া অ চচকীয়াখনো ধৰা ধুনীয়া পইচা এটা ইনকাম কৰি দিয়ে। তোমাৰ ডেইলি দহ হাজাৰকে হলেও মাহেকত তিনি লাখ টকা।
উম এইটোৱে ত।
সেয়া। একো নাই চলোৱা পাষ্টিক মাৰিলে তোমাৰ ভাল। পইচা ওলাই যায় ডেইলি বাৰ হাজাৰ দহ হাজাৰ পোন্ধৰ হাজাৰ টকা
তাতে ডিজেল চিজেল কাটি কৰিও তোমাৰ ডেইলি দহ হাজাৰ মান প্ৰফিট লৈ যায়। হ হ, অ কি কৈছা?
হেল্ল'।
বন্ধু শুনিছানে?
শুনিছো শুনিছো। কোৱা?
অ সেইটোৱে কৈছো বোলো।
হেল্ল'
উম কোৱা, কোৱা?
অ বোলো এতিয়া ওলাই আহা তুমি আৰু মইও যাওঁ ওলাই পেলাই। মই গাড়ীখন লৈ যাও, লৈ পেলাই গৈ আছ- তুমি ওলাই পেলাই আহা হেৰি তোমাৰ ৰাস্তাৰ পদূলিতে ৰখা আৰু নিজৰ ঘৰৰ পদুলিতে ৰখা মই তালৈকে গৈ আছো। অ হক। মই গৈ পেলাই তোমাক হৰ্ণ মাৰিম বা ফোন চোন কৰি দিম তুমি তেতিয়া ওলাই আহিবা খালী আ ৰিং কৰ ইহঁত আহিলে আমাৰ যোনটো এইটো মানস
অ।
সি আহিলে আৰু আমি ওলাম আৰু ময়ো এয়া কাপ- কাপোৰ চাপোৰ পিন্ধো স্ত্ৰী কৰি আছো।
পিন্ধা মইতো ওলাই আছো। তুমি আহি হৰণ দিবা গৈছিলো মানে বিয়ে চাইড যে গৈছিলো অলপ চাবলে
অ তা পা আহি পেলাই ৰখা এতিয়া টাউন ফালে ত ওলাই যাম ন। বহুত টাউন যোৱা নাই নে একেলগে, মানে গৈ থাকো একেলগে যোৱা নাই আৰু ক বা কিবা এটা অকন বা কিবা ফাষ্ট ফুড হলেও কিবা এটা খাওঁগৈ। বেছি নহয় আৰু গমটো মানে। ভালেই হ'ল কিবা এটা, অ। ঠিকেই আছে ঠিকে আছে, উম। হ'ব ঠিক আছে গোটেই কেইজন গৈ আছো, মই ইহত আহিব এতিয়া অ আহি পালেই নেকি?
আ অ।
দিয়া দিয়া।